হেল্ল'
হেল্ল'
অঁ! বা শুনিছানে?
অ শুনি আছো।
উম! কি কৰি আছিলা?
মই এনে আছিলো। তুমি?
মই তোমাৰ এই অলপমান এনে পঢ়ি আছিলো।
অ কি পঢ়িছিলা?
হেৰি অ তোমাৰ এ এডি আৰ ই একজাম আহি আছে যে, ঘৰত চবে মানে কৈ আছে প প। তাকে ভাবিলো পঢ়ো তাৰ পিছত এনেকে নাম্বাৰ চিষ্টেম টো উলিয়াই লৈছিলো তাৰপিছত ভাবিছিলো আৰু আজি সেইটো মানে চেপ্তাৰটো শেষ কৰি দিম পঢ়ি পেলাই মানে আগতেও এবাৰ পঢ়িছিলো সেইটো কাৰণে ভাবিছিলো শেষ কৰিব পাৰিম তাৰপিছত মই চাগে ওঠৰ মিনিটমান ভিডিঅ'টো চালো মানে ইউটিউবৰ পৰা চাইছিলো আৰু ওঠৰ মিনিট মান ভিডিঅ'টো চাই পেলাই মানে তোমাৰ নোৱাৰিলো
অ কিয়
বৰ লাগিলে মোৰ
অ অ হেৰি মই মানে অংকত ভাল নহয় সিমানটা তুমি মোক অলপ শিকাই দিবাচোন
অ মই নিজেও ইমান ভাল নহয় বাৰু কিন্তু মোৰ দাদা ভাল
অ নাই তোমাৰ দাদাই শিকালে মই বুজি নাপাওঁ আগতে সুধিছিলো তাক
অ মোৰ দাদাৰ এটা প্ৰব্লেম আছে সি মানে ধৰা অচিনাকি মানুহক যদি পঢ়াই ন একদম ধুনীয়াকে পঢ়াই থাকিব মৰমত মানে বহুত ধুনীয়াকে বুজাব কিন্তু চিনাকি যদি মানে ধৰা মই এতিয়াতো তাৰ ভন্টি বা তুমিও তাৰ লগৰ হয় ন ত আমাক পঢ়াব হলে সি মানে গালি দিয়ে ধৰিব যদি তিনিবাৰ মানৰ পিছত যদি তুমি বুজি নোপোৱা সি গাডি ধৰা ষ্টাৰ্ট কৰে মানে
অ নাই নাই মানে গালি নিদিয়ে মোক কিন্তু মানে মই তাৰ পঢ়োৱাত ত ইমান এটা ভাল নাপাওঁ ভাল নোপোৱাও নহয় মানে চবেই বুজি নাপায় ন চবৰে পঢ়োৱা সেইখিনি মই মানে অকমান বুজি নাপাও
অ অ মোকতো গালি পাৰে মই সেইকাৰণে তাৰ ওচৰত যে নপঢ়াই হ'লো মানে মই চাগে তাৰ ওচৰত পাঁচ ছয় বছৰ আগত পঢ়িব গৈছিলো
মোৰ নিজৰ দাদাও তেনেকুৱা দিয়া
উম দাদাবিলাক তেনেকুৱাই হৈ চাগে ভন্টিহঁতে মানে কলে ধৰা গালি ধৰিবই মানে একো নাজান গৰু গাধ এনেকে মানে কয় আৰু সিহঁতৰ চাগে এইটো তেজতেই আছে সৰুৰ পৰা মানে ভনীয়েকক তেনেকে কোৱাতো
মোকো তেনেকে বহুত বেয়াকে কয় সেইটো কাৰণে মই ভাল নাপাওঁ
অ দাদাহঁতৰ পৰা পঢ়িবলৈ সেইটোয়ে বেয়া
উম মোকতো আগতে উম আগতে বুলি নহয় এতিয়াও মানে কৰবাত গলে মেলিলে যদি সি কিবা এটা কয় যদি মই কৰিব নোৱাৰো বা ধৰি লোৱা মানে এ যোৱা এ যোৱাবাৰ সি আহো তে আমি মানে এই বজাৰলৈ গৈছিলো তাৰপিছত বজাৰৰ পৰা ৰিটাৰ্ণ হওঁতে দেৰি হোৱাৰ কাৰণে আমি এই গৰম গাঁও খনতে সোমাইছিলো দেই তাৰপিছত আমি উম সি মোক ক'লে অৰ্ডাৰটো দিব দিবলে পিজ্জা আৰু চাহ মই ঠিক আছে কৈ যাব লওঁতে সি ৰখাই পেলাই আকৌ কলে যে হেৰি এ মোৰ কাৰণে অমুক চাহ মাৰ কাৰণে তমুক চাহ তোৰ নিজৰটো কি লাগে কবি তাৰপিছত এনেকে এনেকে মানে বেলেগ বেলেগ কিবা কিবি কৈ আছিলে মই তে তিয়া ক'লো তাতকে নিজে যা দি থৈ আগে মই গৈ পেলাই পাহই থাকিম বা কনফিউজ হ'ম তেতিয়া সি মানুহৰ চোৱাত কুৱা নাই চিধা বকনি আৰম্ভ কৰি দিলে আউ অসভ্য ছোৱালী কাম এটা কলে কৰিলে কৰিব নোৱাৰ একদম মই ইমান টান পাও নহয় মানে এনেকে এনেকে মানে থাকিলে মানুহৰ আগত নেচায়ে মানে মই লাজো পাও মানে কি কম আউ সেইটো তাৰ নে চাৰে
বুজি পাইছো কিন্তু মোৰ দাদা বাৰু সেইটো জেগাত মানে তেনেকে নকয় হা মানে ধৰা বাহিৰত গ'লে এবাৰ মাক মানে এনেকে দেখাব কাৰণে মই হেৰিত গৈছিলো এখন তোমাৰ কিবা হস্পিতেল এখন নামতটো পাহৰিলো তাৰ পিছত আ তাতে গৈছ ত হা গৈ পেলাই হস্পিতেল খনৰ মানে এনেকে কৰিডৰ এটা আছে সেইফালৰ পৰা ইফাললে বাথৰুম এটা আছে আৰু হা তাৰ পিছত মই দাদাক কৈছো দাদা মোৰ পেচাব লাগিছে দাদাই কৈছে যা কৰি আ তাৰ পিছত মই কৈছো নাই মই অকলে অকলে হেৰাই থাকিম তাৰপিছত সি মানে সেই একো নকইব ন বুলি কৈ কিন্তু মানে তেনেকে লৈ গৈছে আকৌ দেই মানে মই বাথৰুমত যে সোমাইছো সি বাহিৰতে ৰখি আছে আকৌ মোক লৈ পেলাই আহিছে মানে সেনেকুৱা জেগাত ধৰা গালি ইমান নিদিয়ে কিন্তু ঘৰত মানে বহুত বেছি গালি পাৰে
হেল্ল'
অ অ মোৰ মানে ফোন এটা আহিছিলে সেইটো এতিয়া কাটিছিলো আৰু
অ অ বুজি পাইছো
অ অ গম পাইছো গম পাইছো মোৰো একেই মানে তেনেকে মোৰ মানে কি মানুহৰ আগত চিঞৰি পেলাই নকয় কিন্তু মানে লাহেকেই কয় মানে লাহেকেই কয় অ মানে মানে ভাবি নাচাই আৰু আ পৰা এনেকুৱা হৈছে এ মানে কামটো যদি মই কৰিলে পচন্দে নহয় তেতিয়া নকৰিবই কব নালাগে আৰু এবাৰ এনেকুৱা হৈছে উম সেতু বাউ মোৰ গাতে দুখ আছিলে মানে তেতিয়া মানে আমি গাড়ীত আছিলো বহি মা নামি গ'ল কিবা মিঠাই আনিবলে আ আমি মানে কৰ'বাৰ মানুহৰ এঘৰলে যাব ওলাইছিলো তেতিয়া মা নামি গৈ মিঠাই আনিবলে তাৰ পিছত মই দাদা আৰু পিছফালে মোৰ বৰমা আইতা এনেকে বহি আছিলে পিছত আহ তাৰ মানে আহ বা পানী বটল এটা কিনিবলৈকে তোৰ মাক কোৱাতকে তাতকে মোক কলে নামি গৈ পেলাই কিনি আনিবলে তাৰপিছত পইচা পইচা দিছিলে মোক অ পইচাটো কিবা এটা কৰিব দিছ ছিলে মানে খুচুৰা কৰি আনিব দিছিলে নেকি তাৰপিছত মই পানী বটলটোত তো লৈ আনিলো কিন্তু পইচাটো খুচুৰা কৰিব মই পাহৰি থাকিলো তাৰপিছত আহি পেলাই মই উম দিছো সি পানী বটলটো তাৰ পিছত- কৈছে খুচুৰাটো মই অ যা পাহৰি থাকিলো নহয় মই এনেকে বুলি কওঁতে- তেতিয়া বৰৰ্মাহঁতৰ আইটাৰ আগতে যি গালি দিলে মোৰ কাম এটা কৰিলে কৰিব নোৱাৰো মোক তো মোক তাতকে নিজে গলেই হ'ল ন।
হা বুজি পাইছো তেনেকুৱা বাৰু মোৰ লগতো হৈছে। এনেকে মানে ধৰা কাজিন চাজিন থাকিলে বা মানে ফেমিলি অ জেঠাই পেহীহত থাকিলে সিও মানে সেনেকে মোকো কয় বাৰু
উ এইবিলাকৰ কাৰণে মোৰ দাদাবলাক ভাল নালাগে।
উম বুজি পাইছো।
ম বহুত কাজিয়া হয় এইবিলাক লৈ।
অ আৰু হেৰি তোমাৰ আইতা ক'ত আছে।
মোৰ আইতা, এতিয়া মোৰ ঘৰতে আছে।
অঁ ঘৰতে আছে ন।
অঁ
তোমাৰ আইতাজনী আকৌ বৰ মৰমিয়াল হয় ভাল লাগে।
অ আইতা বহুত মৰমীয়াল একদম ঠাণ্ডা মুণ্ডা- আৰু ইমান কথাও নকয় মানে আইতাক- কথা নকোৱা মানে কেনেকুৱা আইতাৰ মাতটো ইমানেই সৰু কথা। কলেও আমি শুনিয়ে নেপাও
অ তোমাৰ আইতাৰ লগত এদিন মানে মই এনেই তোমালোকৰ ঘৰত যে গৈছিলো হ'ল বাৰু দিন তাৰপিছত তোমাৰ আইতা বহি আছে হা তাৰপিছত তেতিয়া তুমি একুৰিয়াম এটা লৈছিলা আৰু নতুনকে দেন মই এনেকে তোমাৰ আইতাৰ ওচৰত বহি আছো হা আইতাই মানে দূৰত বহি আছে। ছে মইফালে চোফা খনত বহি আছো। আইতাই যে কিবা কৈ আছে মইতো বুজি পোৱা নাই। হা মই অ অ এনেকে আছো কিন্তু মানে কি কৈ আছে মই ধৰিব পৰা নাই আৰু বেয়া লাগে ন সুধিবলৈ যে- অ কি কৈছে কি কৈছে এনেকে মানে দুই তিনিবাৰ সুধিব ভাল নালাগে যে। সেইকাৰণে অ অ কৈ আছো কিতিয়া মই আধা আধি কথা মানে বুজি নাপালো।
চিক- উম হয় এনেকুৱা মোৰ আইতাৰ লগত মানে বহুতে আইতাৰ- অ কথাবিলাক বুজি নাপায় মানে মাতো সৰু যে সেইকাৰণে
অ আৰু হেৰি মোৰ জেঠু, এজন আছে হা জঠুৱে ইমান স্পীডত কথা কোৱা ইমানেই স্পীড মানে অ তুমি কি কৈ আছ জেঠুৰ কথাও বুজি নবোৱা। আৰু জেঠুৰ যিজনী মাক তেওঁ মানে এনেকে বহুত স্পীডত কথা কয় মানে বহুত বেছি। স্পীডত এটা উশাহতে মানে বহুত কেইটা কথা কৈ দিয়ে। ত' সেই আইতাজী, আৰু সেই জেঠুৰ, মই কথা বুজি নাপাও অ কৰি থাকিব লাগে।
অ বেছি স্পীডত ক'লেও বুজি পোৱা নাযায়।
অ বৰ দিগদাৰ লাগে আৰু জেঠুৱে যদি তোমাক ফোন কৰে কেতিয়াবা মানে এনেকুৱা কথা কয় নহয় মানে তোমাক একো কবলৈ চান্স নিদিয়ে মুঠতে জেঠুৱে একদম ৰাতি পুৱোৱাৰ পৰা ৰাতিলৈকে কি কি হ'ব চব ক'ব তোমাৰ আগত আৰু তুমি বাছ এটাই কব লাগিব অ আচ্ছা উম এই তিনিটা ওৰ ব মানে তোমাৰ মুখৰ পৰা একো নোলাই আৰু
উম থাকে এনেকুৱা।
অঁ
তাকে! ভাত খালানে তুমি?
অঁ ভাত খালোঁ। তুমি খালা?
নাই-নাই। আজি সোনকালে খালা নেকি?
অঁ মোৰ মানে সন্ধিয়া মই একো নাখালো, নোখোৱা কাৰণে মোৰ বহুত ভোক লাগিলে, ভোক লগা কাৰণে মই খাই দিলো সোনকালে মাহঁতলে নৰখিলোয়েই।
অঁ-অঁ! মানে
বনাই থোৱাই আছিলে নেকি?
নাই বনাই হৈছে আৰু লগতে মই খাই দিলোঁ মানে।
অ-অ! কিহৰ লগত খালা আজি?
আজি হেৰি মাংস আছিলে। তোমালোকৰ কি বনাইছে?
আমাৰ নিৰামিষ।
আত্ছা
মই চোৱা নাই লগত কি কি বনাইছে নাই বনোৱা? মই মানে ভিতৰতে আছোঁ যে।
হা-হা! বুজিছোঁ। হেৰি বাকী খবৰ খাতি ভাল আৰু ন'?
উম! ভালে-ভালে। তোমালোকৰ ভাল নে?
উম! ভাল-ভাল, ইমান টাইম কথা পাতিলো খবৰে সোধা নহল সেইকাৰণে বোলো এতিয়া সুধো।
তাকে।
উম! দিয়া নহলে ঠিক আছে ন'?
অঁ ঠিক আছে হ'ব দিয়া।
অঁ! হেৰি কি বুলি কয় শুনা চোন?
অঁ! কোৱা?
কাইলে ফিল্ম চাব যাম হা?
অঁ! ঠিক আছে যাম বাৰু।
উম! দিয়া নহলে ঠিক আছে।
অঁ! ঠিক আছে।
অঁ